হেল্ল'
অ হয়
অ কি কৰি আছা তুমি
মই এনেই আছো আপুনি কি কৰি আছে
এনেই ভাত খাই পেলাই বহি আছিলো ৰবা ভাত খালা নাই নাই অলপ শুই আছো বাৰু এতিয়া
অ অ তাকে মই ফ্ৰি এ আছিলো সেইবাবে এ বিষয়ৰ ওপৰত কথা পাতিব খুজিছিলো যে
ৱাহ
উই আজিকালি মানে গোটেইখিনি মানে গোটেই প্ৰদূষিতো হৈ গৈছে আমাৰ আগতে পৃথিৱীখনে প্ৰদূষিত হৈ গৈছে বুলি ক
প্ৰদ প্ৰদূষনৰৰ ওপৰতে অলপমান কথা পাতিব খুজিছিলো সেইকাৰণে
হয় হয় হয় তুমি একদম সুন্দৰ বিষয় এটা লৈছা কোৱাচোন
হয় এতিয়া ম আ আপোনাটো জান আপুনিতো জানেই এতিয়া মানে বায়ু, পানী অ চবতে মানে আজিকালি চব মানে আজি আজিকালি প্ৰদূষিত হৈ গৈছে আৰু প্ৰদূষিত কৰি ছা আমি আ কৰিছো আমি মানুহবোৰে দিয়কচোন আমি মানুহবোৰে বেছি দায় আৰু অ মানুহে বেছি দায়ী আৰু টো জানে এতিয়া ধৰক আমাৰ মানুহবোৰে কি কৰে আহ দছ মিনিটৰ যদি এটা ৰাস্তাত কবাত মান যাব লাগে আমি দছ মিনিট ৰাস্তাটো মানে আহ এলাহত মানে গাড়ীখন বা ম মানে যায় সিখিনি নকৰি আমি খোজ কাঢ়ি যাওঁ বা আমি এতিয়া। চাইকেল চলাই যাও। তেতিয়া স্বাস্থ্যৰো ভাল হয় আৰু তেওঁ ভাল কাৰণ মানে গাড়ীবোৰৰ গাড়ীবোৰৰ পৰা যোনটো মানে এটা ন যোনটো ধুৱা ওলাই
অ আৰু চাব আহ পেট্ৰল ডিজেলৰ মাত্ৰ লাহে লাহে কমি আহিছে সেইটো পেট্ৰল ডিজেল এইবোৰ এইবোৰ অনবীকৰণ যোগ্য হব মানে এইবোৰ ভৱিষ্যত আমি নাপাও সেইবাবে আমি বাচি কাচি অকনমান মানে ব্যৱহাৰ কৰি সেইবোৰ নকৰি মানুহে এলাহতে মানে অলপমান দূৰ গাড়ীখনে ব্যৱহাৰ কৰি বোৰ আমি আমি খোজ কাঢ়ি বা চাইকেলখন লৈ যাব পাৰো। অ হয় ন।
হয় হয় হয় তুমি একদম ঠিক কথাই কৈছা আজিকালি চাবাছো তুমি এই গুৱাহাটীত গলে বা নৰ্দমা বিলাকতে কেনেকুৱা হ মানুহ বিলাকে অলপমান তাৰমানে চেফটি কৰি আজিকালি ডাষ্টবিনবিলাক আছে ন তাতোতো পেলাব পাৰে তেনেকুৱা ৰাস্তাতে পানীটো আমি আমিয়ে ধৰি লোৱা আমিয়ে তেনেকুৱা কৰিছো এই ধৰি লোৱা আমি গৈছো দোকানত কিবা এটা খাইছো ৰাস্তাতে পেলাই দিছো তাৰ পৰা বহুতখিনি প্ৰদূষণ হয় আৰু চাবাচোন তুমি ধৰি লও এ আজিকালি যি মাদক মাদক দ্ৰব্য মাদক দ্ৰব্য সেৱন কৰে সেইবোৰৰ পৰাও কিন্তু আমাৰ বহুতখিনি প্ৰদু প্ৰদূষণ হয় নে কি কোৱা?
হয় ঠিকেই কৈছে সেইবোৰ অ এই কিবা গোটকা নে কিবা কৰি সেইবোৰ মানে মান সে যতে ত'তে পিক পেলাই দিয়ে মানে চাফ চিকুণত পাবলে বস্তু নাই। আমি আমাৰ পৰিবেশ যিমানে চাফ চিকুন কৈ ৰাখিম সিমানে আমাৰ নিজৰে ভাল আমাৰ আমাৰ পৰিৱেশৰ সেইটো আচলতে মানুহে বুজি নাপায় আৰু সেইটো বুজাবলৈ মানুহ আচলতে শিক্ষিত হব লাগে। ত সাধাৰণ অ মানে প্ৰদু আমাৰ প্ৰদুষিত হোৱাৰ এটা মূল কাৰনে হৈছে মানুহ আমাৰ কিছুমান মানুহ আমাৰ শিক্ষিত আৰু আমাৰ ভাৰতবৰ্ষতে চাই ঠাই লওক জনসংখ্যা ইমান বৃদ্ধি পাইছে মানুহে গছ কাটি পাহাৰ কাটি মানুহে মানে মানে হেৰি জাগা গৈছে আমাৰ জীৱ জন্তুৰ জোগাবোৰত গৈছে। পাহাৰ কাটিছে, গছ কাটিছে। আৰু সেইবোৰৰ পৰা মানে জনসংখ্যা বৃদ্ধি হৈছে আৰু জনসংখ্যা বৃদ্ধি স মানে প্ৰদূৰ্ষণৰ এটা মুল কাৰণ বুলি কব পাৰি।
হয় এক্দম তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন আচলতে আমি যেনেকুৱা আমি নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখোঁ আচলতে মই ভাবোঁ আমি তেনেকুৱাকৈ আমি বাহিৰখনো হয়তো পৰিষ্কাৰো কৰি ৰাখিব লাগে আৰু আমি নিজৰ আৰু চাবা এতিয়া চাবাচোঁ চৰকাৰেই হওক এ ধৰি লওক কোনোবা আহিব খুজিছিল ইমান ধুনীয়া পৰিপাটি গুৱাহাটীখন এটা এটা নতুন হেৰি কৰি পেলাইছে কিন্তু তেনেকুৱা নহ মই ভাবো আচলতে এদিন কৰিলে কি হব ন! মই ভাবো মাহতে হওক বা যোন মাহৰ মূৰতে হওক সেনেকৈ যাতে ভাল কৰি ৰাখে আৰু পৰিৱেশটো আৰু আজিকালি চাবা তুমি মেডিকেল এখনত যাবা তুমি ইমান লেতেৰা মাদক দ্ৰব্য ধণ কৰি পিত পেলাই বা চিগাৰেতৰ টুকুৰা কি চাবা তুমি তাৰমানে এনেকুৱা হৈছে যেন ম কহা কোনো ফালৰে তাৰমানে আমি ধুনীয়া এখন হেৰি পোৱা নাই আৰু ন কি কোৱা
হয় আপুনি ঠিকে কৈছে সেইয়ে আৰু আমি চাফ চিকুণকৈ ৰাখিব লাগে আৰু এইয়া নিজক চাফ চিকুণকৈ ৰাখিলেহে আমাৰ পৰিৱেশো ভাল বাৰমান স্বাস্থ্যও ভাল হ'ব আৰু এনেকুৱাই আৰু গ মানে আপুনি কাটিব নালে আপুনি যে কলে আৰু ল আমাৰ চৰকাৰৰ দিশ নহয় আমি মানুহবোৰ দায়ী কাৰণ চৰকাৰে ধৰক এতিয়া ল'ৰা ছোৱালীক সচেতন কৰিবলৈ এতিয়া ধৰক অ শিক্ষা শিক্ষাৰ পাঠ্যক্ৰমত এতিয়া আহ আমাৰ ল'ৰা ছোৱালীক সজাগতা কৰিবলৈ প্ৰদূষণৰ বিষয়ে কিছুমান প্ৰতিযোগিতা পাতিব পাৰিব উম চৰকাৰে অকল শিক্ষ সমাপ্ত চৰকাৰ আমি বহু মানুহবোৰে আমি নিজে বুজ কাৰণ পৰিৱেশটো কাৰণ খন চৰকাৰৰ নহয় পৰিৱেশটো আমাৰ মানুহবোৰৰ আমি মানুহ নিজে বুজিব লাগে
হয় তুমি একদম ঠিক ক কৈছা আৰু আচলতে চোৱাচোন সেইটো আচলতে ক'ব নালাগে মই ভাবোঁ আমি যেনেকুৱা আমি নিজৰ ঘৰখন পৰিষ্কাৰ ঘৰত কেনেকৈ আমি বাহিৰৰ ওচৰত আমি ওলাই গ'লে ৰাস্তা ঘাটএনেকৈ নিজে আজি ধৰি লওক তুমি যেনেকুৱাকৈ কৈছা আজি মই কৈছো ধৰি লক তোমাৰ দৰে সকলোৰে ধাৰণা বিলাক তোমাৰ দৰে হওক সেনেকুৱা হলেতো নিশ্চয় বহুত খিনি আগবাঢ়ি যাব আৰু চবা এই দিপৰ বিলত বোৰ পাতিছে সেই সেইবোৰৰ পৰাও কিন্তু বহুত খিনি আমাৰ অসুবিধাহে হৈছে নে কি কোৱা তুমি
অ আপুনি ঠিকে কৈছে আপোনাৰ মাত অকমান ক মানে হেৰি হৈ গৈছে মাতটো ভালকৈ অহা নাই নাই মাতটো সৰু হৈ গৈছে কিবা।
অ শুনিছানে এইবাৰ।
অ ঠিক ঠাকে আছে। শুনি আছো দিয়ক শুনি আছো বচ
অ অ আৰু তাৰমানে কি হৈছে সেনেকুৱা এই গছ গছনিবোৰ কাটি এতিয়া ৰাস্তাৰ কাষত তোমাৰ গছ গছনি পোতিছে মই আচলতে ভাবো সেইবোৰ আমাৰ কাৰণে সুৰক্ষিত নহয় নে কি কোৱা তুমি?
মানে সেইয়া আৰু এতিয়া চাওঁক অকল বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি বেলেগ গক দেখুৱাই ফটো তুলি এটা গছ ৰোপন কৰিলে নহয়। কাৰণ সেই গছজোপাৰ আমি যত্নও কৰিব লাগিব আৰু বেলেগক দেখুৱাই গছ এডাল ৰোপন কৰা সেইটো হেৰি নহয় কাৰণ চাওঁক আমি যিমানে গছ কাটিম সিমানে আমাৰ বায়ুত কাৰ্বন ডাই অক্সাইড বাঢ়িব। যিমানে কাৰ্বন ডাই অক্সাইড বাঢ়িব সিমানে আমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়িব আৰু আজিকালি এ সিমান উষনতা বাৰিলে সিমানে বেছি গৰম হ'ব আৰু আজিকালি দেখিছে গৰমতটো দেখিছে নে কেনেকুৱা গৰম।
হয়।
সেয়ে আৰু প্ৰদূৰ্ষণ মানে বাঢ়ি গ
তুমি একদম ঠিক কথা কৈছা আৰু চাবাচোন গছ গছনি কটাৰ ফলত আমি যেন গৰমটো আগৰ গৰমত চাই এতিয়া যেন গৰম বোৰ বেছি হৈছে তেনেকুৱা হৈছে আৰু চাবা চোন এই অলপতে ধৰা গোটৰ মহিলা এইবিলাকক গছপুলি ৰোপণ কৰিবলৈ দিছে মই ভাবোঁ এনেকুৱাকৈ এদিন সেনেকুৱা কৈ গছ পুলি ৰোপন কৰিব বিয়ত থৈ সেইটো আচলতে মইবভাবো নিজেই আমি কিয়নো আমি ধৰি লোৱা মাৰ জন্মদিন হওঁক দেউতাৰ জন্মদিন হওঁক বা ঘৰৰ আত্মীয়ৰ যি কোনো জন্মদিন পাম ন কিবা এটা ভাল দিনত আমি আৰু গছ পুলি থাকিব নোৱাৰোঁ নে নে কি কোৱা তুমি?
হয় ঠিকে কৈছে আপুনি আৰু চাবচোন আমি বিশেষকৈ প্লাষ্টিক ব্যৱহাৰ তো কমাব লাগিব। কাৰণ, প্লাষ্টিক এটা এনেকুৱা বস্তু এনেকুৱা এটা পদাৰ্থ যি কেতিয়াও পচি নাযায় সেনেকে থাকে জ্বলাল আৰু সেইটো জ্বলাই দিলে যোনটো এটা বিষাক্ত গেছ ওলাই সেই মানে ধোৱাটোৱে মানে মানুহৰ কেঞ্চাৰ পৰ্যন্ত কৰিব আৰু কেৱল মানুহৰে নহয় জীৱ জন্তুৰো বহুত ক্ষতি কৰে। সেইবাবে আমি সেই প্লাষ্টিকৰ সলনীয়া আমি বেলেগ বেলেগ বস্তু ত' যেনেকে প্লাষ্টিক মোনাৰ সলনি আমি কাপোৰৰ মোনা বা আজিকালি বহুত ওলাইছে। সেনেকুৱা তেকনলজি যেনেকে আমি আ নাৰিকলৰ হেৰিৰে বনোৱা মোনা সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু চাবচোন মানুহে আমি কি কৰোঁ আমি অকল বায়ুৱে নহয়, আমি পানী ইমান বেয়াকৈ প্ৰদূষণ প্ৰদূষিত কৰি দিছোঁ। মানে আমাৰ মানে কাষৰ যোনটো নদী থাকে মানুহৰ নদীতটো মানে লাষ্টত যায় নলা নিচিনা হৈ যায়। মানে তাতেই য চব যাব-জোথৰ পৰাব তাতেই চব পেলাব আৰু মানে নদী খনত বা সাগৰ বা মহাসাগৰ ঘৰত যিমান মানে মাছ চাছ আছে সেইবোৰৰ মানে পেটত সেই বিষাক্ত আৱৰ্জনা পল এইবোৰ যাই কিনে সিহঁত বোৰ মানে মৃত্যুমুখত পৰে। সেইবাবে আমি সেইবোৰ অলমান চালি জাৰি চাব লাগে। আমি আমাৰ কাষৰ নদীখনত জাঁবৰ- জো‍ঁথৰ পেলোৱাতকৈ আমাৰ কাষৰ বিলত কয় আমি যদি আমাৰ ঘৰৰ পিছ ফালে বা আমাৰ ঘৰতে গাত এটা খান্দি আমি সেইটো জাৱঁৰ -জোঁথৰ জমা কৰি কিনে আমি গাতটো খান্দি পেলাই দিওঁ তাতে আমাৰ পচন সাৰ তৈয়াৰ হ'ব আৰু সেই পচন সাৰ আমি বাগিচাতো ব্যৱহাৰ কৰিব পাৰিম তেতিয়া পৰিৱেশৰো ভাল আৰু আমাৰ মানুহৰ বাবেও ভাল।
হয় তুমি একদম ঠিক কথা কৈছা আচলতে আৰু কেনেকুৱা হ'ল কিছুমান মানুহে কিন্তু তুমি কোৱাৰ দৰে আজিকালি তেনেকুৱা কৰেও কিন্তু প্ৰায় কমেই কৰে কিন্তু কিছুমানে কৰা দেখা পাওঁ। আচলতে কেনেকুৱা নহয় যে ঘৰৰ জাবৰ- জোথৰ খিনি দম কৰি থৈ দিয়ে তাৰ পৰা সাৰ হয়। ধৰি লওঁক ফুলতে দিলে বা কিবা শাক-পাচলি তেনেকুৱাকৈ কিন্তু ব্যৱহাৰ কৰা দেখা যায়। আৰু আচলতে চাবা কেনেকুৱা ধৰিলেও এজন-দুজনে কৰিলে নহ'ব। সকলোৰে সকলোৱে যদি কেনেকুৱা কাম কৰে তাৰপিছত মই ভাবোঁ প্ৰদূষণম মুক্ত হ'ব আমাৰ অসমখন। প্ৰদুমুখন মুক্ত হ'ব। কিন্তু, ক'ব' গলে আমাৰ অসমখনত অসমখন বুলি কই নকওঁ আচলতে গুৱাহাটী খনেই বুলি কলোঁ বহুত প্ৰদূষণ সুখত আছে মই ভাবো, তুমি চাবাচোন সেই গেলা গোন্ধ এই মালিগাঁৱত যাবা তুমি কি নৰ্দমাৰ গোন্ধ, কে কেনেকুৱা আন্দোলন। তুমি কি ভাবা?
হয়, আপুনি ঠিকে কৈছে, আমি চাফ চিকুণকৈ আমাৰ জাগাবোৰ ৰাখিব লাগে আৰু আৰু পানী কি আমি আজি আমাৰ কৃষকসকলে, কৃষি ক্ষে প্রদু বিষাক্ত বহুত ৰাায়নিক দ্ৰব্য কিছুমান ইয়ুজ কৰে, সেই বোৰ মানে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ মানে মাটি প্ৰদূষিত হয় আমাৰ মা মাটিৰ উৰ্বৰতা কমি যায় আমাৰ মানে খেতি বাতি নহয় এনেকে মাটি প্ৰদূষণ হয় আৰু চাবচোন এয়া বিয়া বাৰুয়ে, ইমান মানে ডাঙৰকৈ চাউড বক্স বজাব বা দেৱালী তে বিয়াতে ইমান বোমা ফুটাব সেইবোৰে আচলতে আমাৰ জীৱ-জন্তুৰ ক্ষতি কৰে। আহ জীৱ-জন্তুৰ ক্ষতি কৰে আৰু মানুহৰো ক্ষতি কৰে, মানে মূৰৰ বিষ হয় আহ বা হেৰি হয়, উম আহ হেৰি মানে মূৰৰ বিষ কেনেকুৱা মানে কাণৰ অসুখ হয়, সেইবাবে আমি অলপমান মানে শব্দ-প্ৰদূষণ অকমান কম কৰিব লাগে আমি টেলিভিশন আমাৰ কাৰণ বয়োজ্যেষ্ঠ মানুহ থাকে আমাৰ ছাত্ৰ-ছাত্ৰী থাকে। সেইকাৰণে আমি অলপমান চাই চিন্তি শব্দ প্ৰদূষণ হল শব্দও অলপমান ভালকে কৰো কাৰণ তাৰ দ্বাৰা শব্দ প্ৰদূষণ হয়।
হয় তুমি একদম ঠিক কথা কৈছা, আচলতে কেনেকুৱা হয় জানা? বিয়া এখনতটো এনেইতো হাল্লা হৈয়ে থাকে তাৰ মাজত যদি আমি বক্স জলাই আৰু প্ৰদূষণ হয় আৰু সেনেকুৱা কৰিব নালাগে। পিছো আজি তোমাৰ লগত কথা পাতি বহুতখিনিয়ে ভাল লাগিল, তোমাৰ পৰা বহুতখিনি শিকিলোঁ মই। আৰু মই ভাবো তোমাৰ আৰু মোৰ দৰে ধাৰণাবিলাক সকলোৰে একেই হওক তেতিয়া হয়তো আমি প্ৰদূষণমুক্ত অসম পাম বুলি।
হয় আমি প্ৰদূষণ মুক্ত পৃথিৱী এখন পাম বুলি ভাবো। কাৰণ গোটেই পৃথিৱী আজিকালি প্ৰদূষিত।
তেনেহ'লে ৰাখিছোঁ ধন্যবাদ হা।